অ' কোৱা কি খবৰ? মোৰ ভাল। তোমাৰ?
আছো দিয়া ভালে। কি কি কৰি আছা?
মই এই আন্ধাৰত এনেই বিছনাত শুই আছিলো ৰ'বা।
অ' মইয়ো একেই শুই আছো ৰবা।
অ' অ' চাহ তাহ খালা চাহ তাহ খালা?
নাই। তুমি?
অ' মইয়ো খোৱা নাই ৰবা এতিয়ালকে।
উম খাম আৰু।
অ'অ' তাকে।
ব'লা নহ'লে আজি কাপোৰৰ বিষয়ে কথা পাতো অলপ।
অ' অ' বলা পাতো।
উম তুমি কি ধৰণৰ বাৰু পিন্ধি পোৱা? লাইটড্ৰেছ ট্ৰেডিচনেল, ৱেষ্টাৰ্ণ কি পিন্ধা?
মই সোমবাৰে ৱেষ্টানো পিন্ধো ৰেছ, তানু পিন্ধো, ৱেষ্টাৰ্ণ এনেই টো জিন্স টপ সেনেকুৱা পিন্ধা যায় আৰু, জীন্চ টপ। আৰু আৰু ট্ৰেডিচনেলৰ ভিতৰত মই মেখেলা চাদৰ পিন্ধি ভাল পাওঁ শাৰীও পিন্ধি ভাল পাওঁ আৰু কুুৰ্তা কুুৰ্তা পেন্ট সেনেকেও পিন্ধি ভাল লাগে। সেয়ে আৰু। আৰু তোমাৰ?
মই তোমাৰ সেই একেছেম, মই ট্ৰেডচনেল মই বেছিকে ট্ৰেডিচনেল পিন্ধো। মানে ধৰা কুৰ্তটা পিন্ধিলো, কুুৰ্তা লেগিনছ বা তোমাৰ কিবা অকেজন থাকিলে বা পুজা চুজা থাকিলে মেখেলা চাদৰ পিন্ধিলো বা শাৰী পিন্ধিলো। মানে ৱেষ্টাৰ্ন কাপোৰ পিন্ধো মই তোমাৰ জীন্চ টপ বাট ইমান নহয় আৰু, মানে খুব কম আৰু। আৰু ক'ৰবাত নৰ্মেলি বা ঘৰত থাকিলেতো তোমাৰ চৰ্তছ টচে পিন্ধা যায়। হাফ পেন্ট টাইপৰ এনেকে আৰু, কিন্তু বেছিকে তোমাৰ মানে জিনচটো বেছি কম্ফৰতেবুল ন' কৰবাত গুচি যাব পাইম,
উম' জিনচটো কমফৰ্টেবল হয়। অ' শাৰীটো বেছি পিন্ধিলে গৰমো নালাগে।
অ অ কিন্তু মই স্কিনি জিনচটো বহুত বেয়া পাওঁ। জানা লাগি থাকে যে তুমি?
অ' মই এনেও বেয়া পাওঁ।
আৰু গৰমৰ দিনতো একেবাৰে পিন্ধিব নোৱাৰি জানা?
অ একদম নোৱাৰি। বহুত আৰু সেইবোৰতো আগতে স্কিনি জিনচ্ কিমান পিন্ধিছিল ন'। মই পিন্ধিছো পিনি জিনচ্।
এতিয়া এতিয়া দেখুন স্কীনিজিনচ্ খিনি চাপৰি বুলিহে কয় কিবা।
অ তাতে যাম।
কাৰ্গো পিন্ধে বেগী জিন্স পিন্ধে।
চাই চ ন য অ' অ'
উম সেনেকে ভাল লাগে আৰু,
অ অ সেনেকে চাই ভাল লাগে।
উম তুমি কোনটো ভাল পোৱা যে শাৰী ভাল পোৱা নে মেখেলা চাদৰ ভাল পোৱা।
মোৰ শাৰী ভাল লাগে। তোমাৰ?
মোৰ মেছোজ মানে শাৰীটো অলপ বেছি দীঘল হৈ যায় ন' মোৰ মেছোজ বেছি ভাল লাগে।
উম হলেওঁ মেখেলা চাদৰ ভাল লাগে। কিন্তু শাৰীটো অলপ হলকা লাগে।
অ' কিন্তু তোমাৰ মানে মেখেলা চাদৰ ভাৰী ভাৰী লাগে ন' শাৰীখন ললে অলপমান মানে ইমান পাতলা বে বেছি ভাৰি যেন নালাগে পাত- লা পাতলা টাইপ লাগে আৰু অলপ, উম তেনেকুৱা। আৰু ধৰা তুমি, উম কোৱা।
কয়, এনেই তুমি বাহিৰত ক'ৰবাত ফুৰিব গ'লে এনেই বেছি কি পিন্ধা?
মই তোমাৰ মানে কুৰ্তা কুৰ্তা লগত জিঞ্চ।
অ কুৰ্তা লগত জিঞ্চ। অ আজিকালিতো আৰু তোমাৰ কি কয় কুৰ্তা বোৰ আৰু চৰ্ট কুৰ্তাহে ওলাইছে নতুন।
অ' অ' চৰ্ট কুৰ্টি যে ওলাইছে সেইবোৰ।
চলি আছে আৰু
অ আজিকালি ট্ৰেণ্ডত সেয়ে চলি আছে। মানে আৰু আজ আগতে আমি কুৰ্তাৰ লগত তোমাৰ চুৰ্ণী লৈছিলো বা দুপট্টা লৈছিলো। আজিকালি দুপট্টা নলয় খালি অ' আজিকালি সেই কুৰ্তিৰ লগত খালি কুৰ্টি আৰু জিঞ্চ হৈ গল। আজিকালি চুৰ্ণী তুৰ্ণী নলয়। উম' অ', তুমি চাৰাৰা পিন্ধি পাইছা?
অ' চেৰা পিন্ধি পাইছো মোৰ এটা আছে ৰবা। চেৰাৰা হোৱাইট
অ' অ'। নাই মোৰ নাই ৰবা। ভাল লাগে ন কাপোৰযোৰ ফুলি ভৰিত ফুলি থাকে যে।
অ ফুলি থাকে মজা লাগে। মই পিন্ধিছো মানে মোৰ মাহীৰ বিয়াত কিনিছিলো আৰু। উঁ হোৱাইট কালাৰ হয়। মানে অলপ মানে ষ্টন ষ্ট'ন ষ্টন'মানে এনেকুৱা টাইপ আৰু ধুনীয়া আৰু। উম ভাল লাগে ভাল লাগে। তুমি লাহেংগা পিন্ধি পাইছা?
অ' লেহেংগা। তুমি?
অ' মই পিন্ধি পাইছো।
উম উম! কিন্তু লেহেংগা যোৰ তুমি চব জাগাত পিন্ধিব নোৱাৰা কিন্তু।
অ' আৰু বেয়াও লেহেংগাৰ কাপোৰবোৰ বহুত গৰমো ন'।
গৰমটো গৰমেই আৰু ভাৰী বহুত জানা। মানে চবে মানে তোমাৰ হেডেল কৰিব নোৱাৰে। সেনেকুৱা তোমাৰ আছে নে?
অ', মোৰ আছে ৰবা এটা লেহেংগা আছে ভণ্টিৰো আছে।
অ আচ্ছা আচ্ছা, মোৰ এই মই মই সেনেকে বেছি লেহেংগা পিন্ধা নাই মই এবাৰ নে দুবাৰ মানে মোৰ আমাৰ স্কুলত এনুবেল ফাংচন হৈছিলে যে
অ', অ',।
তেতিয়া মানে এনেকে লেহেংগা কিনা আৰু সেই সেনেকে মানে কিনা, নৰ্মেলি সেনেকে মই পিন্ধা নাই এবাৰ নে দুবাৰ পিন্ধিছো আৰু। ভাৰি লাগে কিবা বহুত, সেইকাৰণে মানে হেণ্ডেল নহয় আৰু তোমাৰ এনে বা- কী খিনি পিন্ধিলে কিন্তু মানে যেতিয়া তোমাৰ দাঙিব লাগে লেহেংগাযোৰ বহুত ভাৰি যেন হেভি যেন ফিল হয়।
অ', অ', ন, কিন্তু মানে জিঞ্চ ত সেইবোৰ মানে অলপ হালকা টাইপ লাগে কিন্তু জিঞ্চটোও গৰম ন
গৰম জিঞ্চটোও গৰম গৰম। গৰমৰ দিনত গৰম লাগে ঠাণ্ডাৰ দিনত হ'লে কথা নাই আৰু
অ' কিছুমানেতো স্কাৰ্ট টপ সেনেকা পিন্ধে। কিন্তু মই নিপিন্ধো হেনেকুৱা।
নাই নাই। মই মোৰ মানে আগতে মই তোমাৰ এই ফ্ৰক যে পিন্ধিছিলো লং ফ্ৰক চৰ্ট ফ্ৰক।
অ' অ' অ'
অ', আগতে পিন্ধছিলো কিন্তু আজিকালি মানে ফ্ৰক পিন্ধিবও সেনেকে ইচ্ছা নাযায় আৰু স্কাৰ্টটো বাদে দিয়া তুমি এনে চৰ্তছ পিন্ধা নে
চৰ্তছ মই নিপিন্ধো ৰবা তুমি
আচ্ছা নাই মোৰ চৰ্তছ নিপিন্ধো মানে ঘৰত সেনেকে ৰুমৰ ভিতৰত পিন্ধা যায় চৰ্তছ মানে ঘৰত পিন্ধা আৰু সেনেকে বাহিৰত ফুৰিব যোৱাকে মই শৰ্টছ পিন্ধি পোৱা নাই অ', অ',
সেনেকা সৰুতে আৰু পিন্ধিছিলো এতিয়াতো নিপিন্ধোয়ে তাকে অ', অ', অ', তাকে আৰু ধুনীয়া ধুনীয়া কাপোৰ প্ৰাচেনক সৰুতে
অ', সৰুতে ভাল আছিলে ন ইমান টেনচন নাছিলে মাহতে যি পিন্ধাই দিয়ে সেই পিন্ধি গুচি গৈছি
উম অকে
এতিয়া হে কিমান ভেজাল ক'বাত যাব হলেই টেনশচন লাগি যায় কি পিন্ধো কি পিন্ধো বাপৰে অ সঁচাকে
তাকেতো
কাপোৰে নাই কি পিন্ধো এনেকুৱা মানে হৈ যায় বাপৰে
তই আৰু
নাই উৰে মানে এবাৰ এবাৰ যোনটো ড্ৰেছ পিন্ধিলে ন সেইটো মানে আৰু পিন্ধি যাবলৈ ইচ্ছা নাযায় অ', আৰু ফটো চটো উঠিব লাগে সেনেকুৱা আৰু
উম আজিকালিতো কিমান ধৰণৰ ড্ৰেছ ওলাইছে বা টপ চপ ট্ৰেড কি একদম টপ ওলাইছে ন শ্লিপলেছ বাপ
অ', আগতে আগতে আমি পিন্ধিছিলো জীন্চ আৰু স্পৰ্টিং আজিকালি কি ক্ৰপ টপ ওলাইছে শ্লিভলেছ টপ ওলাইছে হাত নোহোৱা কিবা অকল জাষ্ট অ ভালো লাগে কিন্তু অ আৰু আজিকালি কিবা নতুন যে কিবা ৰছী থাকা এটা যে ওলাইছে দেখিছা
অ', ডিঙিত ন ডিঙিত যে ন
অ', ডিঙ ডিঙিত মানে পিছফালে ক্ৰচ হৈ বান্ধি লয় যে সেনেকে জ হেৰিটো উম উম উম উম এন চি ৰি বা মানে তোমাৰ ওপৰত মানে যোনটো তোমাৰ হাত বুলি নহয় আৰু ওপৰ ৰছী থাকে এডাল চিংগল ৰছী টাইপৰ
উম উম উম উম উম দেখিছো উম ভাল লাগে সেনেকুৱা
তুমি স্কিনী ফ্ৰক পিন্ধিছা?
স্কিনি মানে হেৰি নেকি কি কয় চিপকু থাকে ফ্ৰক
অ', অ', প পাত পাতলা', অ বদীকন বদীকন
অ বডিকন মোৰ এটা আছে মোৰ মাহীয়ে দিছে এইটো এনে এদিন পিন্ধিছিলো ৰবা জোনাইত গৈছিলো তাতে পিন্ধিছিলো।
আচ্ছা আচ্ছা
উম ফটো উঠিছলো আৰু ইমানো শৰ্ট নহয় আৰু মানে আঠুৰ তলৰে সেই পিন্ধি আহিছো অ চিনি হয় ভাল লাগে সেনে উম তুমি পিন্ধিছা এনেকুৱা
নাই মানুহজনী শকত ন কিবা ভাল নালাগে পিন্ধিবলে মই মানে বডিখন খিনাই নাই। মানে আমাৰ লাষ্ট টুৱেলভৰ মানে ফেৱাৰ ৱেল আছিলে ফেৱাৰ ৱেল মানে তোমাৰ এনেকে মানে ড্ৰেছ খিন্ধি দিছিলে যে এনেকে এনেকে পিন্ধিবা আৰু ল'ৰাবোৰে ফৰমেল ছোৱালীবোৰে বডিকন পিন্ধা বা যি পিন্ধা এতিয়া আৰু আমাৰ আমাৰ মা ষ্ট্ৰিক্ট হয় ন এনেকে পিন্ধিব নিদিয়ে আৰু শ্লিভলেছ আছিলে এইবোৰ চেচ ওলোৱা টাইপৰ বডি কৰ্ণটো ত' মোৰ মাহতে নিদিয়ে। ছেকেণ্ডলি মোৰ ইমান কমফৰটেবল নহয় সেনেকে নহ'লে আৰু পিন্ধি পোৱা নাই মই বডিকৰ্ণ
আচ্ছা মানে কি তুমি নগলা মানে -
নাই নগলো মানে যোনে পাৰে সি পিন্ধি লয় মানে এজষ্ট হৈ যায় কিন্তু মই পিন্ধাই ন কেতিয়াও এতিও ময় বাৰ দুবাৰ হ'লে বেলেগ কথা। সেনেকেই মানে পিন্ধাই নাই আৰু অ'।
তাকে এনে ড্ৰেছ খুব ধুনীয়া, ধুনীয়া থাকে কিন্তু মানে পিন্ধা নাই ন আমি।
পিন্ধা নাই আৰু যে কিমান কি নতুন, নতুন ওলাই আছে আজিকালিতো তোমাৰ অসমীয়া মেখেলা চাদৰৰে তোমাৰ কিমান বেলেগ, বেলেগ ধৰণৰ ড্ৰেছ ওলাই আছে ন কি, কি যে চিলাই।
থাকে ত অসমীয়া কা মেখেলা চাদৰৰ নাম আছে মেখেলা চাদৰৰ নাম আছে ন। কিবা পাতৰ মেখেলা
পাটৰ মেখেলা মুগা ৰিহা
উম, আৰু বোৱাতো বেলেগ কিনাতো বেলেগ হয়নে।
তাকেইতো অ'।
আমাৰ মা হতে জানে আৰু এইবোৰ মোৰ মানে ইমান নলেজ নাই আৰু খালি জানোঁ আৰু। বিয়া বাৰু হ'লে মানে মানুহে পাতৰ কাপোৰ পিন্ধে আৰু পাতৰ চেত দিয়ে আৰু।
অ', পাতৰ চেত অ', তাকে ন।
উম নে আৰু। কিন্তু আজিকালিতো আৰু নতুন, নতুন যোনবোৰ বিয়া হয় কইনা বিলাকে আজিকালি লেহেংগাহে পিন্ধে।
অ', নহয় এইবোৰ চাগে হিন্দী বিয়া হয় নেকি হিন্দী চিন্দী নিয়মত
হিন্দী মানে তোমাৰ ক মানে নৰ্মলে হয় কিন্তু কি জানা আমাৰ অসমীয়াত মানে একেলগে পাতে। মানে ধৰা মানে আমাৰ এনেকে মেহেন্দী, হালদি, চংগিত টাইপৰ নাথাকে ন তোমাৰ দেশি যোনটো থাকে তাতে চংগীতগিটো বেলেগে কৰিব মেহেন্দী বেলেগে কৰিব হাল্দি বেলেগে কৰিব। ক'ৰবাৰ ৰিং চেৰেমনি দেন তোমাৰ ককটেল নাইট আমাৰতো সেইবোৰ নাথাকে ন।
মোৰ, মোৰ বা হতে মোৰ বাৰ বিয়াত সেইবোৰ কৰিছে। অ', ভাল লাগে ভাল লাগে অ আৰু ড্ৰেচিং ক'ডটো দি দিয়ে ন।
অ', থিম দি দিয়ে সেনেকে।
অ', দি দিয়ে।
ভাল লাগিলে আমাৰ অসমীয় বোৰৰ পুতুককে চেচ হৈ যায়।
উম এ অসমীয়াত মানে জোৰন দিব তাৰপিত বিয়া ডাইৰেক্টকে।
বিদেশী সেইটোৱে মানে আমাৰ আমাৰ, আমাৰ গ তোমাৰ এ যোনবোৰ সংগীত মেহেন্দী হালদি এনেকে কৰে আমাৰ জোৰোণৰ দিনা চেচ হল, জোৰোণৰ আগদিনা ৰাতি মেহেন্দি লগালে জোৰোণৰ দিনা তোমাৰ হালদিও হৈ গল মানে হেৰি চংগীত মানে গান নাচ চব হৈ যায় মানে একেলগে
তেতিয়া হয়তো গুচিয়েই যায় আৰু ন উম তাৰপিছত আকৌ খাইছোঁ। ৱেডিংষ্ট বিয়াবোৰো বেলেগ টাইপৰ হয় তাতে তাতে চাগে তাতে চাগে গোটেই বডিকৰ্ণ এইবোৰ পিন্ধে।
উম গোট বডিকন পিন্ধে অ', অ', অ', তাতে ফ্ৰক চক পিন্ধে আৰু হোৱাইট ফ্ৰক মানে কি কয় গ্ৰাউণ্ড বুলি কয় নেকি নে গ্ৰাউন নাজানোঁ। কিবা সেনেকে কয় আৰু অ'।
উম ধুনীয়া লাগে ন কিবা মানে একদম প্ৰিনছেছ টাইপ।
প্ৰিন্চেছ যেন লাগে অ। আগতেটো শাৰী বা মেখেলা চাদৰ এনেকে আজিকালি তো যেনবা ফ্ৰক পিন্ধে কোনোবাই বডিকন পিন্ধে লেহেংগা। পিন্ধে এনেকে আজিকালি বহুত বহুত কিবা কিবি ওলাই গৈছে দিয়াচোন। উম ভালো লাগে নতুন নতুন ট্ৰণ্ড আহি আছে এতিয়া।
ন আৰু তেজপুৰত ধুনীয়া ধুনীয়া ওলাই মানে ওলাইয়ে আছে আৰু। কমা নাই উওলাই আছে বাটে বাটে।
মানে আৰু। আজিকালিটো তোমাৰ হেৰি ডিজাইনাৰে বহুত ওলাই গৈছে ন চবৰে নতুন নতুন মানে ইউনিক ইউনিক আইডিয়াজ। বেলেগ বেলেগ কিবা ট্ৰাই কৰিব খুজে, এই যে মেত। গালা হয় যে ইণ্টাৰনে্চনেল চোৱানে তাতে দুইজনে কেনেকুৱা বিভিন্ন ধৰণৰ কাপোৰ পিন্ধে।
আচ্ছা।
উম।
উম আৰু কিবা ইস্কাট ব্লাছ। খবৰো মন লাইছে চ। তাকে উম। অ অ ঠিক আছে দিয়া। এ পলিটিকেল পাৰ্টি আৰ কি পাৰি।